হেল্ল',
হেল্ল',
অ শুনিছা নে।
অ শুনিছো কি কৰিছা।
আছো এনেই তুমি।
এ মইয়ো এনেই আছিলো। বাকী খবৰ পাতি ভালনে। অ মোৰ ভালেই দিয়া এতিয়া।
বাকী খোৱা লোৱা হ'ল নে।
উম হল হ'ল হ'ল তোমাৰ হ'ল।
উম মোৰ ৰাতিপুৱা মানে ৰাতিপুৱা ৰাস্তাটোয়ে আৰু এতিয়া ব বৰ্তমানে একো খোৱা যোৱা নাই বিশেষকে। বাকী বতৰ বাৰু কেনেকুৱা তোমালোকৰ সেইপিনে।
এইপিনেতো বতৰ ডাৱৰীয়া হৈ আছে সেইপিনে কেনেকুৱা।
অ এইপিনে মানে অলপ আগতে বৰষুণ দিছিল বাট এতিয়া অলপমান ডাৱৰীয়াই হৈ আছে। এতিয়াচোন ৰদতো দিব চাগে আৰু অলপ দেৰিকে।
অঁ আমাৰ এইপিনে ৰাতিৰ ভাগতহে বৰষুণ দিলে আৰু গোটেই ৰাতিতো বৰষুণ পালোঁ আমি।
গম পাইছো আমাৰ এই পিনেও দিছিল বাট এতিয়াও দিলে আৰু এবাৰ।
উম উম উম অ বাকী এনে আজিকালি খেলা, লা কৰা নে নাই আগৰ দৰে?
খেলা ধৰা খেলা ধৰা তুমি চাব গলে মই মানে, আহ আ আগতে তো মই ক্ৰিকেট খেলিছিলো বাট এতিয়া অকল দৌৰিব যোৱাটোৱে আছে আৰু, আৰু বেলেগ বিশেষকে খেলা খেলা নাযায় বাট কেতিয়াবা কেতিয়াবা টাইম পায় আৰু ক্ৰিকেটো,
অঁ অঁ অঁ মই এনেই আগতে বেডমিণ্টন ভলীবল এইবোৰ খেলিছিলোঁ। এতিয়া মানে লগৰবোৰ নো নাইকিয়া হৈ থাকিল যে খেলিবৰ কাৰণে কোনো নোহোৱাই
চা এনে তুমি মানে এতিয়া নেখেলাই আৰু মানে
নাই নাই এতিয়া খেলিবৰ কাৰণে সময়ে নাপাওঁ আৰু লগৰবোৰো নাই খেলিবৰ কাৰণে।
উম। এতিয়া যে তুমি চুব চাব যোৱা মানে আমাৰ টাইমত যেনেকে আমি মানে আহ বন্ধু বিলাকৰ লগত ওলাই গৈছিলো গধূলি সময়খিনি খেলিবলৈ বাট এতিয়া যে তুমি থব যোৱা ল'ৰা ছোৱালী বিলাকক মানে এইটো নাই এইটো বস্তুটো নোহোৱা হৈ গৈছে। গেমে এতিয়া মোবাইলত মানে গেম খেলি থাকে কি ধৰণ
অ অ এতিয়া মানে ল'ৰা ছোৱালীৰ মাজত খেলা ৰাপটো নোহোৱা হৈ থাকিলে আৰু। আহ মানে লগৰ মানে লগৰ ওচৰ চুবুৰীয়া লগৰখিনিও মানে ক'ব গ'লে ফোনতে লাগি থাকে তোম, ল'ৰাবোৰ ল'ৰা ছোৱালীবোৰ সেনেকেই মানে ঘৰৰ ভিতৰতে সোমাই থাক- কে আৰু খেলা ধূলা সিহঁতৰ মানে নোহোৱাই নাইকিয়াই হৈ থাকিলে আৰু।
অ গম পাইছোঁ আৰু তোননিৰিচ চোৱা মানে বিলাকে চ' মাক দেউতাকে ভাৱে ল'ৰা ছোৱালী তোমাৰ বাহিৰলে যদি কিবা বেমাৰে মানে ছমাথাই ঘূৰাই পৰে নেকি এনাৰ্জি কমিগীয়া কাৰণে আৰু মানে আৰু সকলো ঠাণ্ডা হয়, গৰম হয় এনেকে জ্বৰ উঠি যাব পাৰে বাহিৰত।
অ উম আৰু উম আৰু আজিকালি মানে হেৰি কি কয় পঢ়া শুনাৰ কামবোৰো বাঢ়িছে ন বেছিকে সেইটো কাৰণে সিহঁতে সময়ো নাপায় উম উম মানে স্কুলৰ মানে বিদ্যালয়ৰ পৰা আহিয়েই মানে সিহঁতে আৰু খেলিব খেলিব যাবৰ কাৰণে সিহঁতৰ গাত মানে শক্তিও নাথাকে দিয়াচোন আহি- হিয়ে মানে ইমান ক্লা মানে ক্লাছ কৰি আহি খেলিব যাব সেইটো কাৰণেও মানে গাত শক্তি লাগিব ন সেইটো
আৰু উম ঠিকে কৈছা তুমি আৰু তুমি চোৱা যায়। গৰম দিছে মানে তোমাক আজিকালি লৰা ছোৱালীবিলাক ন তোমাৰ দুটা তিনটা ৰিচন দি থৈ দিয়ে। আটাইশত থ পৰা আহি তোমাৰ ভাত পানী খাই পিনে আকৌ উলাই যাব নাপায় আৰু। গধূলি টিউচন যাব লগা হ'ল, গধূলি সাত তাত আহি পালে ঘৰ, ইহঁত কি কৰিব আৰু ৰা- দিনটোৱে শেষ হৈ গল ন সিহতৰ।
অ সেইটোৱে সেনেকে আৰু দিনটো গুচি যায় সেইটো কাৰণে আজিকালি ল'ৰা ছোৱালীখিনি বহুত হেৰি হৈ গৈছে মানে অ কি কয় শক সিহঁতৰ মানে গাত মানে শক্তিটো মানে আগৰ ল'ৰা-ছোৱালীতকে বহুত কম বুলি ক'ম আৰু এতিয়া
বহুত কম মানে আৰু চেল দ ফ্ৰী টাইম পায় আৰু। কিন্তু মানে মবাইল চাই ৱেষ্ট কৰি দিয়ে, মানে অলপ শৰীৰটো মানে অলপ ফিজিকেল হেৰি কৰিব পাৰে ন জপিয়ালা তাৰপিছত থাকি যাব পাৰি,
উ হয় হয় আৰু মানে যদি ধৰি লোৱা সিহঁতে ৰবিবাৰৰ দিনটোতো যদি সিহঁতে অলপ সময় পায় তেতিয়া সিহঁতক মাক দেউতাক তাকে কিবা বেলেগ কামত লগাই থৈ দিয়ে বা সিহঁতে ফণ মোবাইলতে লাগি থাকে ত' তেতিয়া মাক দেউত- তাকেও মানে একো নকয় বাৰু মাক দেউতাকও ভাবে গোটেই সপ্তাহটো মানে বিদ্যালয়তে পঢ়া শুনা কৰি লৰাটোৱে মানে ল'ৰা ছোৱালীজনী মানে বহুত হেৰি হৈ গৈছে মানে ভাগৰি গৈছে তো সেইটো কাৰণে মাক দেউতাকেও ৰবিবাৰৰ দিনটোত, তো একো নকই মানে নিজৰ ইচ্ছামতেই থাকিব দিয়ে ল'ৰা ছোৱালী খিনিক
ল'ৰা ছোৱালী বিলাকো মানে কাষৰ মানে লৰাবিলাক তোমাৰ ৰুম বন্ধ সিহতেটো মোবাইলটো, বুজিয় থাকিল তুমি অকলে আৰু ক'ত যাবা,
উম অকলে খেলিব খেলিবৰ কাৰণে ভাল নালাগে লগৰ মানে তিনি ছয় চাৰিজনমান লগৰ হ'লেহে খেলি মেলি ভাল লাগে আগতে ধৰি লোৱা আমি অ আমি খেলিছিলোঁ মানে চোৱা চুই ধৰি লোৱা আৰু ইপিনে এই বৰফ পানী এইবোৰ যে খেলিছিলোঁ সৰুতে এতিয়া সেনেকে খেলিবৰ কাৰণে লগৰ নাই সেইটো কাৰণে ল'ৰা ছোৱালী বোলে এতিয়া সেইবোৰ খেলতো নাজানে কি কি হয় কি নহয়।
নাজানে নাজানে ভাবিব কি বস্তু মানে কি খেল এইটো আৰু আৰু তুমি চোৱা দেই, স্কুল বিদ্যালয়খনতে চোৱা মানে তোমাৰ কাৰণ ব্ৰক টাইমটো পাইছিলো মানে ব্ৰক তাইমটো পাই সেইটোত মানে আজিকালি কি হয় শিক্ষকবিলাকে খেলিব আৰু মাথা ঘূৰাই পৰে স্কুলখনৰ বদানাম হৈ যায় ন অলপমান, তেনেকুৱা চো কিবা খেলিব দিব নিবিচাৰে। আৰু নাপালে ঘৰটো আহি নাপায়ে আৰু টাইম
অঁ, আৰু মাক দেউতাকে ভাবে ধূলি বালি লাগিলে বেমাৰ আজাৰ হ'ব বুলি সেইটো কাৰণে আৰু খেলিব নিদিয়ে বেমাৰ হ'ল হ'লে আৰু অসুবিধা হয় সেইটো সেইটো বুলি ভাবিয়েই নিদিয়ে আৰু কষ্ট হ'ব বুলি, উম
হয়। বাকী এনে মোৰ হি চাবত তুমি যদি চাব যোৱা মেইন ৰিজন তুমি চাব যোৱা মোবাইলে হ'ব কিন্তু মানে মোবাইলতে চাই থাকে যায় ন আজিকালি, গেম খেল থাকা যায় মাইলত গেম খেলিব এৰি অলপ কিবা ফিজিকেল এক্টিভিটি কৰাটোকেটো ভাল না। চৰি কিবা
অঁ সেইটোৱে যদি মানে আজিকালি ধৰি লোৱা মানে কিবা তোমাৰ -তোমাৰ যদি খেলিব মন যায় হেৰি কৰিব মন যায় তুমি মানে বেলেগকে হেৰি ল'ব লাগিব ক্লাছ ল'বলগীয়া হৈ যায় মানে সেইখিন
তাতে তুমি মানে আঁ সুস্থ হৈ থাকিব পাৰা আৰু মই মানে এনেকুৱা বহুত দেখিছো কিমান ইয়াতে ফুটবল ক্ৰিকেটৰ কিমান ক্লাছ বা হেৰি লয় আৰু ইয়াতেটো মানে সাঁতোৰাৰ ক্লাছো লয় মানে মই মানে এনেকুৱা দেখিছো আৰু আগতেটো ধৰি লোৱা গাঁৱৰ মানে গাঁৱৰ খিনি মানুহখিনিতো কথাই সুকীয়া বাৰু নদী থাকিলেতো নদীতেই মানে সিহঁত এটিয়া সৰুৰ পৰাই মানে শিকে সাঁতোৰা আৰু ক্ৰিকেট খেলাটোতো হেই কি কয় খেলপথাৰত গৈ মেলি লগৰখিনিৰ লগত ক্ৰিকেট খেলি সিহঁতে শিকিয়ে যায় কেনেকুৱাকে খেলিব লাগে কি কৰিব লাগে ত আজি কালি তো সেই সেইবোৰ বস্তু মানে ক্লাছ লৈ কিনেহে কৰে আৰু যাৰ সামৰ্থ্য নাথাকে সিহঁতেতো সেনেকেই ৰখি থাকিব লাগে আৰু সেই সেইটোৱেই আৰু কথা আৰু আজিকালি এইবোৰ বহুতখিনি সীমিত হৈ গৈছে।
তুমি চাব যোৱা এতিয়া বৰ্তমান মানে জগাবিলাক জাগা একো নোহোৱা হৈছে। দৰমহা দিছে সেই বিলাকত আৰু আমাৰ কাষতে তুমি তোমাৰ আমাৰ খেল পথাৰ আৰু
অ
ফ্ৰীতে কৰাই দিছে নাইতো নাই। কেইদিনমান আগৰ লকে ল'ৰা ছোৱালীবিলাক খেলিব দিয়ে আছিল বা এতিয়া মানে সিহতে ফ্ৰী কৰিচে আৰু ফুটবল কৰিছ মানে যোনে মানে খেলে সিহঁতকে মানে খেলিব দে আৰু
অ অ সেইটোৱে এটা বেয়া হৈছে সেইটোৱে সেইটোৱে সেইটোৱে বাকীখিনিয়েতো এতিয়া যিখিনি খেলিছিলে সেইখি সেইখিনোতো এতিয়া সিহঁতে মানে বন্ধ হৈ গ'ল সিহঁতৰ খেলা মেলা ত সিহঁতে এতিয়া নিজে ঘৰৰ ভিতৰতে সোমাই থাকিব লগীয়া হ'ব আৰু সিহঁতৰ নিজৰ অ নিজৰ হেৰিবোৰ ৰখি গ'ল এতিয়া।
আৰু মানে এটা ইচ্ছা হৈছে খেলিব যাম যাম বুলি- ভাত খাই উঠিলো এতিয়া তোমালোকৰ কি হল কেনেকে খেলিব এতিয়া মানে জাগাও নাই না আজিকালি জাগাও নোহোৱা হৈছে না। ৰিজন সেইটোহে আৰু তোমাৰ ৰাস্তাতে আমি আগতে গাড়ী এনেকে খেলিছিলো এতিয়া তুমি ৰাস্তাটো গাড়ী লৰাই কেনেকা আচল কৰিছে কেনেকে কি
অ সেইটোৱে সেইটোৱে আজিকালি ৰাস্তা ঘাটেও খেলিব নোৱাৰি সেইটোৱে কথা মানে জনসংখ্যা বৃদ্ধি হৈছে কাৰণে এইবোৰ অসুবিধা আমি পাই আছো মানে বহুতো অসুবিধাৰ সৃষ্টি হৈছে। এতিয়া লাহে লাহে অ ধৰি লোৱা এতিয়া এ আইৰ যুগ বুলি ক'ম- তো ল'ৰা ছোৱালীখিনিয়ে সেই মোবাইলতে লাগি থাকে বা এ আইৰ ওপৰতে কিবা কিবি চাই থাকিব বা কৰি থাকিব সেনেকোৱাকেতো- থাকে আৰু মোবাইলটো চাই মেলিয়ে সিহঁতে গোটেই দিনটো পাৰ কৰে কৰি দিয়ে।
চোৱা তুমি চোৱা মানে অলমান মোবাইল হওক এ আই হওক- মানে তা মানে ইম্পৰ্টেণ্ট তোমাৰ লাইফৰ এটা পাৰ্ট লাগেই দিয়কচোন বা কিন্তু কিছুমান এনে বস্তু আছে মানে চব মোবাইল দি নহয়। তোমাৰ ফিজিকেল মানে তোমাৰ ফিজিকটো ভাল ৰাখিব লাগে। কি কৰে হা তোমাৰ এ এইৰ পৰা বেমাৰ হৈ যাব বেছিয়ে লাগি থাকা মানে- এনেকোৱা ভি আৰ টোহে আও হওক বা টাইমটো উলাই উলাই যাব লাগে বাহিৰ হয় ন পুতুককে দৌৰিয়ে আহো বা সেনেকেই মানে-
সেইটোৱে সেইটোৱে আৰু যদি মানে এ উম ল'ৰা ছোৱালীখিনিক যদি ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস এটা কৰাই দিয়া যায় তেতিয়াহ'লেও মানে অ তেতিয়াও মানে অলপ সিহঁতৰ কাৰণেই মানে ভাল হ'ব সিহঁতৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব বুলি মই ভাবো আৰু
মানে ৰাতিপুৱা কোনোবাই যদি উঠিব লাগে মানে তেতিয়া ভাল হৈ থাকিব তোমাৰ। অ আৰু তোমাৰ মানে তেতিয়া বহুত টাইমো পাই যোৱা ৰাতিপুৱা যদি বহুত জল্দি উঠা- তোমাৰ স্কুল যোৱা আগত তুমি যি সমানে ভালা তুমি দৌৰিও আহিব পাৰিলা বা পঢ়া কাম খিনিও কৰিলা।
অ সেইটো হয়।
সেনেকোৱাই আৰু
উম উম, এতিয়া মানে অ এতিয়া মানে ধৰা চবখিনি ৰাতিপুৱা উঠিয়ে ল'ৰা ছোৱালীখিনি স্কুল মানে বিদ্যালয়লৈকে গুচি যায়। বিদ্যালয়ত- তো মানে খেলা ধূলাটো কমেই হয় কব গ'লে গোটেই মানে পঢ়াত - তাতেই ব্যস্ত হৈ থাকিব লগা লগীয়া হয় ৰাতিপুৱাৰ পৰা এই তিনিটা চাৰিটা বজালৈকে সিহঁতেতো সময়তো নাপায়েই আৰু এইপিনে আজিকালি- সময় না নোপোৱাটোতো বহুত হেৰিয়ে হৈ গৈছে। অঁ সহজ কথাই হৈ গৈছে আৰু। দিয়া সিহঁতৰ কাৰণে নিজৰ কাৰণে সিহঁতে টাইম উলিয়াব নাপায়। এতিয়া সিহঁতৰ ওপৰতো দুখ দি লাভ নাই, উম।
এইটোৱে হয় আৰু টাইম দিব লাগে আৰু অলপ আমি বাকী এতিয়া বাৰু বহুতখিনি কথা শিকিব পাৰিলো তোমাৰ পৰা আজি ভাল লাগিল কথা পাতি-
দিয়া ৰাখিছো দিয়া উম,